হেল্ল', হেল্ল', অ' শুনিছো শুনিছো, আপুনি?
অ', শুনি আছো।
অ', কি কৰি আছে?
মই আছো এনেই বহী। আপুনি?
মইয়ো এনেই আছো। বাকী ভাত পানী খালে?
ভাত পানী, খালো খালো নহয়।
খালো খালো, বাকী আপোনালোকৰ ঘৰত আৰু আপোনাৰ ভাল নহয় ন?
অ', ঘৰত ভালে আছে বাৰু। আপোনালোকৰ, মা দেউতা ভালে নহয়?
হয়, ভাল ভাল ভাল।
অ'।
তাকে বোলো বহুত দিন হ'ল আপোনাৰ লগত কথা বতৰা পতা নাই, আজি বোলো এটা ভাল বিষয়ৰ ওপৰত আপোনাৰ লগত কথা পাতো বোলি, আপোনাক ফোন কৰিলোঁ।
অ' হয় নেকি?
হয় হয়।
অ', তাকে কি বিষয়ত পাতিম বুলি ভাবিছে?
বিষয়টো এনে এনে ধৰণৰ মানে, এতিয়াতো আপোনালোক আপুনি আপোনালোকে দেখিছেই যে আগৰ দিনৰ গাঁৱৰ পৰিস্থিতি যেনেকুৱা আছিল আজিকালি গাঁৱৰ খন তেনেকুৱা হৈ থকা নাই আচলতে আজিকালি গাওঁবোৰো মানে সেই চহৰৰ নিচিনাই হৈ গৈছে গে, হয় নে নহয়?
হয় বাৰু।
তাকে বোলো সেইটো বিষয়ৰ ওপৰতে আপোনাৰ লগত অলপ কথা পাতো।
অ' বেয়া নহয় বাৰু।
হয় হয়, মানে এতিয়া আপুনি চাবলৈ গ'লে এ এতিয়া আগৰ যি গাঁৱৰ মানে দৃশ্য আছিল, সেই দৃশ্যটো এতিয়া মানে একেবাৰে সলনি হৈ গুচি গল, এতিয়া সেই আগৰ দিনৰ গাঁও হৈ থকা নাই। এতিয়া চহৰৰ চহৰখন যেনেকুৱা গাঁওখনো তেনেকুৱাই হৈ গৈছে, হয় নহয় বাৰু?
হয় হয়।
মানে, আপুনি চাবলৈ গলে আগৰ দিনত গাঁৱৰ ঘৰবোৰ কেনেকুৱা আছিল গাওঁবোৰ ঘৰবোৰ খেৰৰ, ঘৰ মানে খেৰৰ খেৰেৰে বনোৱা ঘৰ আছিল। আকৌ বাঁহ বেতেৰে বনোৱা ঘৰ আছিল, মানে জুপুৰি ঘৰ আছিল। তাৰ পিছত, উম আপোনাৰ যাতায়াতৰ ব্যৱস্থা চাবলে গ'লে যাতায়াতৰ ব্যৱ অৱস্থা তেনেদৰে একো নাছিলেই।
হয় হয়।
সেয়া ঠিক, তেনেদৰে এ-এতিয়া আগৰ দিনৰ তুলনাতো এতিয়াতো বহুখিনি মানে আপগ্ৰেড হৈ গৈছে, হয় নে নহয়? আগৰ দিনৰ সেই উম এই ভগা ৰাস্তা, মানে যি পথাৰৰ নিচিনা সেইবোৰতো এতিয়া নাইকিয়া হৈ গৈছে, আৰু আ যিবোৰ পুখুৰী আছিলে আগতে, জলাশয় আছিলে, সেইবোৰ সকলোবোৰ পুতিটো এতিয়া একেবাৰে হেৰি বনাই দিছে আ ডাঙৰ ডাঙৰ অট্টালিকা বনাই দিছে হয় নে নহয়
হয় হয়
কেতিয়াবা ভাবিলে বেয়াও লাগে সেই বিষয়ে মানে এতিয়া চাবলৈ গলে এই জলাশয় পুখুৰী বিলাকতো মাছ থাকে সেই মাছ জীৱ বোৰ এতিয়া নোহোৱা নিচিনা হৈ গৈছে সেই গাওঁ অঞ্চলত হয় নহয় তাৰপিছত পথাৰৰ ওচৰত পথাৰতটো এতিয়া পথাৰবিলাক নাম পথাৰ নাইকিয়া হৈ গৈছে পথাৰবোৰতো ডাঙৰ ডাঙৰ ঘৰ বনাই দিছে তাৰ পিছত ডাঙৰ ডাঙৰ উদ্যোগ বহি গৈছে গাওঁ বিলাকত
হয় হয়
তাৰ পিছত কিছুমান ক্ষেত্ৰত আকৌ তোমাৰ ভালো হৈছে মানে চাবলৈ গলে আগৰ দিনত আপোনাৰ উচ্চ শিক্ষাৰ বাবে এখন মানে ডাঙৰ চহৰলৈ যাবলৈ হয় কিন্তু আজিকালি গাওঁসমূহতে বিশ্ববিদ্যালয় তাপা ডাঙৰ ডাঙৰ বিদ্যালয় স্থাপন হৈ গ'ল তাৰ পিছত যাতায়তৰ ব্যৱস্থাও বহুত উম ভাল হৈ গল চহৰৰ যাতায়ত যেনেকুৱা এতিয়া গাঁৱৰ যাতায়ত তেনেকুৱা মানে দিনে পোহৰে গাড়ী চলিয়ে থাকে উম দিনে ৰাতিয়ে গাড়ী চলিয়ে থাকে মানে নহয় তেনেকুৱা হৈ গৈছেগে এতিয়া
হয় হয়
উম উম সেয়াই এতিয়া আগৰ দিনৰ সেই গাঁৱৰ দৃশ্য এতিয়াতো আমি দেখিবলৈ নাপা নোপোৱা নিচিনা হৈ গৈছো কিন্তু ভালৰ লগত বেয়াও হৈছে আকৌ বেয়াৰ লগতো ভালো হৈছে কিন্তু এতিয়া মানে যিমানেই আমি আগবাঢ়ি গৈ আছোঁ সিমানে আমি পিছ পৰি যোৱাৰ নিচিনা হৈ আছে
উম হয়
বনাবৰ বাবে আমি ধুনীয়া ধুনীয়া সেউজীয়া গছ গছনি গছ গছনি সকলো কাটি পেলাইছো আৰু তাৰ ফলতো উম কিমান পৰিৱেশৰ পৰিৱেশ কিমান বিনষ্ট হৈ গৈছে আপুনি দেখি শিকিবলৈ পাইছেই
হয় হয়
সেইবাবে আমি আমি আধুনিকতাৰ মানে বশৱৰ্তী তী হৈ যোৱাৰ নিচিনা হৈছে মানে আমাৰ আমি মানে আপগ্ৰেড হৈছো কিন্তু সেই ইমানো মানে আমি আপগ্ৰেড হ'ব নালাগে যে গছ গছনিসমূহ কাটি পেলাব লাগে কাৰণ গছ গছনিত থাকিলেহে মানুহ থাকিব মানে গছ গছনিসমূহ মানুহক গছ গছনিয়ে উশাহ নিশাহ লোৱাত কষ্ট মানে সহায় কৰে কিন্তু আজিকালি গছ গছনি প্ৰায় নাইকিয়াই হৈ গৈছে কোনো কোনো জেগাতহে দেখিবলৈ পোৱা যায় গছ গছনি
হয়
তেয়া আমি কিছুমান কথা আমি চাবও লাগে যে গছ গছনি কটাটো ভাল নে বেয়া সেইবোৰ কথা চিন্তা কৰিও আমি কাম কৰিব লাগে
হয় হয়
তে সেইয়াই আৰু কি মানে আমাৰ আগবাঢ়িছো যিমান পিছ পৰিছো সিমান সেয়া কৈছোয়ে আপোনাক
হয়
তাকে আপোনাৰ তাৰ মতামত দিয়কচোন অলপ
অ হয় তাকে আগৰ দিনৰ গাঁৱত অনা নাই এতি এতিয়া গাওসমূহ মানে বহু পৰিণে উন্নত হৈছে বাৰু
হয় হয় উন্নত।
আগতে গাঁৱৰ মানুহ। সমূহে মূলত কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিছিল?
হয় হয়।
তেওঁৰ গাঁৱৰ মানে মানুহ সমূহে। মোৰ জীৱিকাটো কি হয় যদিও? মনেে তেওঁলোকে ব্যৱসায় তেওঁলোকে এতিয়া ব্যৱসায়ো কৰিবলৈ লৈছে।
হয় ব্যৱসায় কৰিব লৈছে হয়।
অ ব্যৱসায় চাকৰি আৰু অনে কাম কাজতো তেওঁলোক? জড়িত হৈছে।
হয় হয়
অ আৰু যোনসকলে মানে ধৰক কৃষি কাৰ্যত এতিয়া আছে তেওঁলোকে? ধৰক আধুনিক প্ৰযুক্তিবিদ্যাৰ মানে প্ৰযুক্তিৰ ব্যৱহাৰ। কৃষি কাৰ্য আগৰ তুলনাত সহজ কৰি তুলিছে? আগতকৈ বহুত বহুত ভাল। পৰিমাণে ধৰক কৃষিও মানে উৎপাদন হবলৈ লৈছে?
হয়
সেই ক্ষেত্ৰত ক'বলৈ গ'লে আগৰ দিনতকৈ এতিয়াৰ দিনৰ গাঁওসমূহ উন্নত হৈছে বাৰু যথ। যথেষ্ট পৰিমাণৰ।
হয় হয়
আজিকালি গাঁ মানে বহু গাঁৱত পকী ৰাস্তা, বিদ্যুৎ, মোবাইল নেটৱৰ্ক আৰু ইন ইণ্টাৰনেটৰ সুবিধা উপলব্ধ হৈছে। টিটিটি অহ্ আগতে মানে ধৰা যি তথ অথবা খবৰ পাবলৈ বহুত সময় লাগে চিঠিৰ জৰিয়তে ইহ্ এখন চিঠিয়ে দিব লাগে। হয় হয় কিন্তু এতিয়া মোবাইল ফোনৰ জৰিয়তে মুহূৰ্ততে আহ্ ধৰক মোক খবৰটোও পোৱা যায়।
হয়।
আৰু ছাত্ৰ-ছাত্ৰী সকলেও ধৰক, উম আগৰ দিনত ছাত্ৰ-ছাত্ৰী সকলে অ কেৱ গ'ল, মানে উম স্কুলত গৈয়ে বা অহ্ উ কোনো জনা শুনা ব্যক্তিৰ ঠাইয়ে ঠাইত ধৰক এনেকে কিবা শিকিবলৈ পাৰে, কিন্তু বৰ্তমান সময়ত ধৰ অনলাইনত পঢ়াশুনা কৰিও তেওঁলোকে বহুত মানে এএএ বহুত মানে সুফল মানে সুবিধা পায় পাইছে তেওঁলোকে
উচ্ অ হয়।
সিইই ইত্ এহ সেইবোৰেই আচলতে বহুত আগত আগৰ তুলনাত বৰ্তমান বহুত উন্নত হৈছে এইটো কব লাগিব।
হয়।
সেইয়া আগতে উম ওওও কিন্তু এটা কথা কব কিন্তু আগতে মানুহবোৰে ধৰক গাঁৱৰ মানুহবোৰে একেলগে কথা দিন-দিনধৰক বহি মেলি কথা-বতৰা পাতিছিল খেল-ধেমালি কৰিছিল আৰু ধৰক বহুতো সামাজিক অনুষ্ঠানৰ লগত তেওঁলোকে যো অংশগ্ৰহণ কৰিছিল।
হয়।
কিন্তু বৰ্তমান তেওঁলোকৰ উম যিমানে ধৰক তেওঁলোকৰ প্ৰযুক্তিবিদ্যাৰ মানে, যিমানেই উন্নত হৈছে তেওঁলোকে এ এ এই সম্পৰ্কটোক মানে বহুত পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে।
হয় হয়, সেইটো সঁচা কথা।
হয় নে? কিন্তু আহ আচলতে সেয়াই শেইষত মানে ক'বলৈ গ'লে আজিকালি গাঁৱৰ আগৰ তুলনাত বহুত উন্নত। হৈছে যদিও মানে শিক্ষা, স্বাস্থ্য, যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে কিন্তু উম মানে গাঁৱৰ ধৰা আচল শক্তিটোৱে হৈছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো আৰু সামা আৰু যি সামাজিক একতাটো সেইটোৱে গাঁৱৰ আটাইতকৈ ডাঙৰ শক্তি উ- গাঁৱৰ যি মানে বিশুদ্ধ বতাহ, সেউজীয়া পৰিৱেশ, শান্ত জীৱন সেই গাঁৱৰ সেই সমূহহে মানে মুখ্য বৈশিষ্ট-সমূহ
হয়।
বহু মানুহে ধৰা আজিও গাঁৱৰ জীৱনক চহৰৰ জীৱনতকৈ অধিক শান্তিপূৰ্ণ বুলি ভাবে। মইয়ে ক'বলে গ'লে ভাবো অ কিন্তু উ উন্নয়নৰ লগতে গাঁৱৰ পৰম্পৰা, সংস্কৃতি, সামাজিক-সম্প্ৰীতি অটুট ৰাখিবই লাগিব।
ৰাখিবই লাগিব হয়।
তেতিয়াহে ধৰক গাঁৱৰ প্ৰকৃত উন্মাধন উন্নয়ন মানে সম্ভৱ হ'ব সম্ভৱ হৈছে বুলি আমি উহু উহু উ মানে ধৰিব পাৰো।
হয় হয়।
উ সেয়াই আচলতে মানুহৰ উন মানে উন্নতি হৈছে যদি আমি মেইন গুৰি ইটো পাহৰিবা নালাগে আচলতে
উম উম নালাগে নালাগে।
হয় সেয়াই
হয় হয় বাৰু আপুনি যিসমূহ কথা কলে এইখিনি একেবাৰে সত্য কথা কৈছে আমাৰ আমি বহু খিনি আগৰ তুলনাত এতিয়া আমি বহু খিনি উন্নত হৈছো হয় নহয় হয় আমি এই আপুনি আগতে যে কৈ গৈছে আছিলে সেই খেতি বাতিৰ ক্ষেত্ৰত মানে গাঁৱৰ মানুহৰ এইটো কি বুলি কয় জীৱিকা হ'ল কৃষি সেই কৃষি এতিয়া মানে নতুন নতুন প্ৰযুক্তি বিদ বিদ্যা লগাই সেই কৃষিসমূহ আৰু মানে উন্নত কৰিছে
হয় হয়
হয় কিন্তু এটা কথা গম পাইছা নাই আপুনি আগৰ দিনত আগৰ দিনত উম যিসমূহ কৃষি মানে খেতি বাতি কৰা হয় সেই খেতি বাতিত আ কৃত্ৰিম সাৰ দিবলগীয়া নহয়
হয় হয়
সেইবাবে মানুহৰ স্বাস্থ্য ভালে থাকে কিন্তু আজিকালি মানে বহু খিনি সাৰ দিয়া দেখা যায় কৃত্ৰিম সাৰ দিয়া দেখা যায় সেই ফলত কিন্তু আমাৰ স্বাস্থ্য কিন্তু বহুত খিনি ক্ষতি হব ধৰিছে এই কথা মন কৰিবলগীয়া আচলতে হয় সেই বাবে আমি খেতি বাতি কৰিব লাগে কিন্তু সেই কৃত্ৰিম মানে সাৰবোৰ প্ৰয়োজ মানে তাত প্ৰয়োগ নকৰি আমি মানে ঘৰতে জৈৱিক সাৰ প্ৰস্তুত কৰিব লাগে আ ছ গোবৰ মানে আমাৰ গৰু আছে ছে গৰুৰ গোবৰ জৈৱিক সাৰ সেইসমূহ দি মেলি আমি কৃষি খে ক্ষেত্ৰত আগবাঢ়ি যাব লাগে আচলতে সেই কৃত্ৰিম মানে সাৰবোৰ হে প্ৰয়োগ কৰিব নালাগে গে উম সেয়া আপুনি যিসমূহ কথা ক'লে সেইসমূহ কথা শুনি ভাল লাগিল বাৰু আৰু আপোনালগত কথা পাতি বহুত ভাল লাগিল পিছলৈও এনেকুৱা কথা পাতিম বুলি আশা থাকি
হয় হয় নিশ্চয়
আজিলে হ'ব দিয়ক বাৰু উম